অ ভালে আছানে
উম ভাল তোমাৰ
আছো দিয়া, অ, আমি আজি আলোচনা কৰো, খাদ্য সম্ভাৰৰ ওপৰত ঠিক আছে। আমাৰ অ যিটো আমাৰ অসমীয়া খাদ্য সম্ভাৰ হা অ অসমীয়া খাদ্য সম্ভাৰ আমাৰ অস অসমীয়া হিচাপত আমাৰ জনাতো বহুত দৰকাৰ চবেই হয়নে নহয় আৰু এতিয়া কিছুমান, খাদ্য সম্ভাৰ আমাৰ বিলুপ্তিৰ পথত, মানে নোহোৱা হব ধৰিছে আমাৰ কিছুমান খাদ্য সম্ভাৰ যেনেকে ধৰা উ গৰৈ মাছ এ গৰৈ মাছটো তোমাৰ এই হেৰি কৰিছিলে নহয় তোমাৰ মা যেনেকে পুৰি পেলাই খাই বহুত ভাল লাগে খাই পাইছানে
উম মই গৰৈ মাছ
খোৱা নাই ন অ আচ্ছা তুমি নোখোৱা সেইটো বেলেগ কথা কিন্তু ত এনে মানে খালে সেইটো বহুত টেষ্ট লাগে তেনেকুৱা বা এ বাহ গাজ তেনেকুৱা এইবিলাক আমাৰ থল আমাৰ তাৰ নে, আমা কিছুমান আছে বাঁহৰ চুঙাত কিছুমান ভাতো দিয়ে এইটো এইটো আমাৰ ন আমাৰ সংস্কৃতি নহয় দেই এইটো আমাৰ আৰু কিছুমানে খাই তাৰমানে আ আমি আমাৰ নহয় অ তেনেকেও তাই তেনেকে খাই পাইছা সেইটো, বাহৰ চুঙাত যে ভাত, ভাত দিয়ে। ভাতটো কিন্তু আমাৰ এইটো চাউল, অ, পিত পিঠাটো বেলেগ হয়, ভাতো দিয়ে, ভাতটো অ, ভাতৰ লগত এনে হেৰি, চেৰী লৈ সেইটো আপাৰ আছামত চলে নেকি। নে তেনেকা আৰু হয় মই তাৰমানে ঔ হয় হয় হয় হয় হয়, তেনেকে অ, তেনেকে সেইটো ভাল লাগে খাই, মই ক'ত খাইছো জানানে, এই যে বিহু মেলা আহিছিলে বিহুত যে মেলা বহে যে তাতে মই খাই পাইছো উম আৰু কেঁকোৰা চেকোৰাও থাকে তেনেকে, এ, সেয়া আৰু এ, তেনেকে খাই পাইছো। আৰু অহ আমাৰ সাধাৰণতে আমি ঘৰত কি খাওঁ ঘৰত ধৰা যিটো এ উম হেৰিটো খাওঁ কিন্তু এ যোৱাকালি মই আনিলো ঔ টেঙা ঔটেঙাৰে বনাইছো আৰু সৰু সৰু যি তো মাছ সেইটো বনাইছো তু তোমালোকে তেনেকে মানে মানে তুমি বনাব জানা নে নাজানা
অ, মানে ঔ টেঙাৰ লগত। মই এনে বনাই পাইছো বাৰু ঔটেঙা দালি।
দালি এনে জানা ন ভাত বনাব অ জানা জানা তুমি মানে কে মানে তুমি জনা এটা, মোক হেৰী কোৱাচোন, মানে ধৰা কিবা ৰেচিপি এটা, মই অলপ শিকি লও।
তেনেকে কিহৰ ৰেচিপি কম মই বেছি। মাছ বুলি ক'বলৈ গ'লে মই মানে লোকেল মাছ খিনিত কে চালানি মাছতো বেছি ভাল পা
বেছি ভাল পোৱা ন আচ্ছা-আচ্চা চবৰে চইচটো পচন্দতটো বেলেগ বেলেগ হয়-হয়।
মানে কাইটটো কম থাকে।
কম থাকে।
অ' ত মানে চালানীৰ যোনটো কচ বুলি এটা জাত আছে।
হয়-হয়-হয়।
কচ মাছটো খাই ভাল পাওঁ মানে সেইটো মই এটা বেলেগ ধৰণে বনাও মানে। উম, অ' মানে মই বইল বনাও মানে। অ' এটা ধৰনটোতো মই হৈছে যে বিলাহী আৰু আলু এনেকে পাতি তা। মানে জলকীয়া অ' অলপ বেছিকে জলকীয়া আদা নহৰু চব। দি মেলি মানে এনেকে তেলত সেইখিনি ভাজি লওঁ ভাজি লৈ পেলাই। পানী ঢালি তাতে মাছখিনি দি দিওঁ সৰু-সৰুকে কাটি।
আচ্ছা-আচ্ছা-আচ্ছা,
আৰু সে এ এটা ধৰণে বনাও মানে সেইটো অকল পানী খিনি উঠাই লৈ পেলাই তাতে গোটেই বস্তু খিনি ঢালি। সেইখিনি মাছখিনিও একেলগে ঢালি দিওঁ।
আচ্ছা।
দুই-দুইটা ধৰণে খাব পাৰি। আৰু সেই কচ মাছটো মানে গাৰো মানুহখিনিয়ে কিন্তু অকমান বেলেগকে খায়। এই তুৰা বুলি যে এটা জেগা আছে তুমি জানানে। অ-অ' তুৰা বৰ ধুনীয়া দেই জেগাতটো। অ' তো মানে সেই তোৰা ফালে মানে বেছিকে গাৰু মানুহ থাকে। সেই গাৰোঁৰ মানুহ বিলাকে মানে। এই যোনটো সিহতি মানে কাইত নোহোৱা মাছ বুলি জানে মানে।
আচ্ছা।
ত, মানে এই পুঢৰা মানুহ খিনিয়ে মানে এই মাছতটো এটা বেলেগ। ধৰণৰ ৰেচিপি বনাই তেওলোকে আহ। জলকিয়াৰে বনাই মানে অকল জল
আচ্ছা - আচ্ছা তাতে তেনেকে খাই ভাল পাই চাগে।
অ অ মানে তেওঁলোকেই ন জলকীয়া অলপ বেছিকে খাই ন। তেওঁলোকে মানে কেনেকে বনাই যে পিয়াজ আৰু জলক কে কাটে কিন্তু কম জলকীয়া নহয়নে ত্ৰিশটা জলকীয়া। মানে পঁচিশ ত্ৰিশটা এনেকে। সেউজীয়া যে, আমাৰ দীঘল দীঘল জলকীয়া বিলাক অ', সেই জলীয়া। কটো, সৰু, সৰু মানে এনেকে দীঘলে দীঘলে সৰুকে কাট পিয়য়াজ। ৰ লগত, তাৰ পিছত মানে সেই জলকীয়া খিনি। পানী কেৰাহীটোত পানী দিয়ে তাতে জলকীয়া খিনি দিয়ে আদা নহৰু দিয়ে। তাতে মানে পিয়াজো। পিয়াঁজো ঢালি দিয়ে, আৰু তাতে অলপ চ'দা দিয়ে। মানে অকনমান চ'দা দি মেলি। অ, মাছখিনি মানে সৰু, সৰু, সৰু, সৰু টোক টুকুৰা, টুকুৰা কৰি লৈ পেলাই তাতে ঢালি দিয়ে। আৰু সেইখিনি মানে এনে। একুৱাকে উতলাই এনেকুৱাকে উতলাই মানে এ, পানী এটু কিয় থকাকে মানে অকল জলকীয়া মাছ আৰু গোটেই খিনি মানে মিক্সাৰ মানে। হেৰি হয় চাটন নিচিনা হৈ যায়, অ' তাৰপিছত সেই চাটনিটো মানে অকমান তেল তেল লাগে অকমান মানে বহুত বেছি জ্বলা লাগে আৰু সেই বস্তুতো তেওঁলোকে মানে। ভাতৰ লগত।
হাতৰ লগত তুমি খাই পাইছা
পাইছো বিৰাট টেষ্টি লাগে কিন্তু নাই, নাই ৰিলেটিভ নহয়, আমি মানে পি, জিত থকা ন। পি, জিত মানে এইবিলাক চলিয়ে, থাকে ন, কিছুমানানে, আজি মই আমুকতটো জানো মই বনাম কাইলে মই তামুকটো জানো এনেকে হৈ থাকে যে
হা, হা, হা, হা, মই আকৌ টেষ্ট নতুন কিছুমান ধাবাবলাকত যে নতুন ৰেচিপি কিছুমান দিয়ে সেই তাতে হেৰি কৰো সোণাপুৰৰ ফালেও আছে কিবা ধাবা কিছুমান নতুন নতুন অ তেনেকে দিয়ে কেক কেকুৰা মাছ নতুন হেৰিৰে বনাই
অ অ মই বাৰু অ সেই ধাবা বিলাকত খাই পোৱা নাই বাৰু কিন্তু আমাৰ যোৰা বাটত বহু এইখন ৰেষ্টুৰেণ্ট আছে
আছে, আছে হা, হা মই গৈছো তাৰে বহুত কেইখনত, আছে।
অ মইয়ো বাৰু প্ৰায় প্ৰায় কেইখনতে খোৱা হৈছে মানে কি হয় যোৰাবাট পাৰ হৈ গ'লে, প্ৰায় মানুহে নোখোৱাকে যাবই নিবিচাৰে।
হয় হয় তাৰে মই ৰেষ্টুৰেন্ট কেইখন ভাল পাও ভাল পাওঁ মানে মই অফিচৰ ফালৰ পৰা বহুতবাৰ গৈছো তাতে
তাত আকৌ হেৰি বেছি ভাল বনাই, খাচী মাংস ভাল বনাই।
অ, হয়, হয় খাচী মাংস, আৰু তাতে পহেচিকে বহিব পৰাও হেৰি আছে নহয় মানে আমি কেনেকে গৈছিলো আমি অ পকতেজবোৰ আমি তাৰ মানে তাতে পঢ়ি ভাল লাগে এতিয়া তুমি মোৰ কথা পাতি আছো বেলেগে শুনিলে অলপ ভাল নালাগে ন সেই বস্তুতটো আছে প্ৰাইভেচিটো আৰু অফিচৰ পৰা গৈছিলো আমাৰ অফিচৰ তে গো হ বু কৰি লৈ তাৰ আমাৰ বহুত আছে নহয় আহ অফিচৰ পৰা কম গোটেইখিনি বুক কৰি লৈছিলে, বুক কৰি লৈ, আমাৰ পইছাটো অফিচে, পমেণ্ট কৰে তেনে, তেনেকে মানে অ এটা মানে ছেকেণ্ড হাফটো গোটেই বুক কৰি, তাতে গোটেই পাৰ্টি, চাৰ্টি কৰি তেনেকৈ আহিছিলোঁ। ভাল লাগে তেনেকে আৰু এনেও আমি হা হা হা আমি লগৰ ছোৱালীৰ লগত যাওঁ কেতিয়াবা হা হা লগৰ ছোৱালীৰ লগত গ'লেও আমি কুটিজত মানে কটিজ লওঁ এক্সট্ৰাকে তেনেকে আৰু
মই বাৰু তেনেকুৱা কটেজ থকা আমাৰ উজনি অসমৰ ফালে গৈছো বাৰু উম কিন্তু মানে গুৱাহাটী, গুৱাহাটীতো আছে বাৰু এই লখৰা ফালে এখন ৰেষ্টুৰেন্ট আছে তাত টো তেনেকুৱা সৰু সৰু ক
আছে কিছুমান জোগাত আছে কিন্তু সোণাপুৰত মই গৈছোয়ে
অ, অ, ভাল লাগে আকৌ তেনেকুৱা হলে। মানে প্ৰাইভেট এটা চেম্বাৰ হলে।
প্ৰাইভেচিটো পাই হয় সেইটো কথা আৰু অলপ পঢ়িবও পাৰি কিন্তু বেলেগত হলে ধৰা খোৱা লোৱা আহিলা সেইটো নহয় তাতে অলপ বহি দেখিলাও হয়নে, নহয়। অলপ কথা পাতিলা ভাল লাগে, আৰু আমি লগৰ ছোৱালী গলে তেনেকৈ লৈ লওঁ
মই বাৰু কেতিয়াবা মানে অকলে আমি দুজন গলেও তেনেকে লও বাৰু দেই মানে কি হয় এই যিমানে যি নহওক অকমান কিছুমান মানুহে কথা পাতিবলৈ যায় ন যে চবতে, চব কথা পাতিব নোৱাৰি, এতিয়া।
হয় হয় ঠিকে কৈইছা অ হ
কেতিয়াবা মই অকলেও তেনেকে থাকি ভাল পাওঁ। মানে কেতিয়াবা অ', অ', কেতিয়াবা মানে এনেকুৱা হয় যে কিছুমান কথা নিজে নিজৰ মাজতে চলি থাকে কেতিয়াবা কেতিয়াবা এদিন মানে নিজকে
একদম ঠিক কৈছা। মই তাৰ মানে ময়ো তেনেকে কেতিয়াবা অকলশৰে এনেকেও ভাল পাওঁ মই বহি। এতিয়া তোমাক যদি ক'বলৈ গৈ মই মানে এটা এটা কথা কওঁ মই সন্দিকৈত পঢ়ো না সন্দিকৈ কলেজ। সন্দিকৈ হয় আহ তাতেতো তোমাৰ দেখি চাই এটা পুখুৰী আছে মই মই আকৌ পঢ়ো ক'ত জানানে চবে ক কমণ ৰম কত পঢ়ে দিব কিতাপ কেইখন। লৈ যাও সেই পুখুৰীটোৰ তাতে মানে গৈ পেলাই তাতে এখন যায়। মোৰ পৰিৱেশতে পঢ়ি ভাল নালাগে। তাতে তেনেকে ৰিভাই কৰোঁ পৰীক্ষা চৰীক্ষা থাকিলে একজাম থাকিলে ৰিভাইজ কৰি আৰু এইটোৱে পৰিৱেশত অকলে ভাল পাওঁ। হা। এনেকুৱা পৰিৱেশত ভাল পাওঁ মোৰ কথাই কৈছো। মই মানে
নহয় নহয় দীঘলী পুখুৰীৰ কথা কৈছানে? হেল্ল'।
ৰে
শুনিচানে?
অ', শুনিছো আৰু এতিয়া এতিয়া কি কৰিবা তোমাৰ প্লেন মানে এতিয়া ধৰা আবেলি কি ওলাই যাবা নে কি? ঘৰতে থাকিবা।
তাকে ঘৰতে থাকিম আৰু আজি। আজি মানে অলপ আগত আহিছো পাৰ্লাৰৰ পৰা।
অ'।
অহ স্পা এটা কৰিব গৈছিলো। অ', অ', মই বোলো স্পাহ কৰিব গৈছিলো।
স্পা কৰিলা অ', ঠিকে আছে। মই ফেচিয়েল কৰিম। বুলি ভাবিছোঁ ঠিক আছে, ৰাখো তেনেহ'লে।
উম উম অ', অ', ঠিক আছে ঠিক
ঠিক আছে ৰাখিলো তেনেহ'লে।